হেল্লো'
অ', এই পূজাই কল কৰিছিলে পূজাই ক- ছে, অ' মা তাই আপোনালোকৰ ঘৰৰ পা আহি লৈ আনিছো যে গোটেই ৰাস্তাটো কি দিগদাৰ দিছে
অ', হয় নি?
আহ, কৈছে অ মাঁ। কৰিছে, গোটেই ৰাস্তা নাহে আকৌ আপোনালোক- কৰ ঘৰটো দেখুৱাই দিছে, দেখুৱাই দি মানে লৈ যায় মানে লৈ যা মোক লৈ যা তেনেকে কৈ আছে মই কৈছোৱে মই তোমাক
চে তাই
অ, এক বছৰ হৈ গৈছে, ডিচেম্বৰ অ', একেবাৰে বাপেক তুমি মানে দাদাৰ ডুপ্লিকেট আৰু
হয় ন', আমাৰো ওচৰত টিকলিজনী আজি আহি মই শুই আছোঁ
অঁ
আহি মানে বাইেকজনীয়ে মোৰ পেটত বহাই দিলে, মই কৈছো আহা বুলি মা- ততে পেটত বহাইছে ইমান মোক চুমা খাইছে গালত
অ', সি বোলে মই যেতিয়া দুপৰীয়া কৰিছিলো পল বোলে ওপৰত আছিলে টিকলা টিকলি কেইটাৰ লগত।
আহ
যায় ন?
অ', যায়।
যায় যায়, ভাল লাগে ওম
ভাল লাগে, উম আজি কি কাণ্ড কৰিছে টিকলিজনী, মই কৈছো বাবু আৰু বায়েকক ক'লো যে তোমালোকে তাইক চাবা দেই, খেলি আছা ঠিক- কিয়া মোৰ ৰুমত, মই গৈছো মই- ধুব যাম তাইক কিন্তু চাবা ইহঁতে কি কৰিছে দুইটাই দুইটাই খেলি আছে তাইক চোৱা নাই নেকি? তাই মোৰ লিপষ্টিক ওলাই গোটেই গাল চাল সানি লৈছে নহয়
আই অ, তুমি তেতিয়াই কিয় ভিডিঅ' এটা নক- কৰিলে তাই
মই যে গা ধুই ওলাই আহিলো তেতিয়া বাহেকে ভয়তে মাকে গালি দিব বুলি ভ ভয়তে মচি আছে তাকো মুচিছে মোৰ ৰিম'ভাৰ যে আজিকালি যে কটনৰ যে ওচৰত ওলাই ন' সেইটো সেইট টো ৰিম'ভাৰ দি তাই বায়েকে ভয়তে মুচি আছে গালি খাম বুলি তাৰপিছত মই আহি চাইছোঁ। তুমি কি কৰিছা এনেকে কওঁঁতে কৈছে নাই তাই লিপষ্টিক লগাইছে আণ্টি মই কৈছোঁ ইৰাম মই আকৌ গামোচা এখন তিয়াই তাৰপিছত সেয়া মু মুখখন তাইক মো কোচত বহাই লৈ মুখখন মুচি মুচি তাইক মই কৈছোঁ তুমি কিয় এনেকৈ কৰিছা। তোমাক মায়ে এতিয়া পিটিব নহয় আমাৰ ঘৰত আহিব নিদিব তুমি এনেকৈ বদমাচি কৰিলে। তাই উম উম এনেকে চুপ চাপ আছ
এইখিনি সময়তে তুমি এটা ভিড ভিডিঅ' কি ধুনীয়াকে বনাব পাৰিলা হয় তাইৰ
কৈছোঁ বাবু তুমি কিয় ফটো এটা নুঠালা এইটো মেমৰি হিচাপে থাকি গ'লে হয় ন বাবে কৈছে এই মই বোলে নাও গমেই নাপ পাওঁ এনেকে কৈ আছে মৰম লাগে বহুত
কৰিম দিয়া ন আ মানে তুমি যি বনোৱা সেয়া ওপৰত থালি এখনত দি আহিম
অ', সেইটো দিব লাগিব ন বাচ বাচন এখনত অলপ অলপকে তেনেকে দি থৈ আহিম উম মই তাৰমানে ভাবিছিলোঁ পিণ্ড চাগ দিব লাগে তেতিয়াহ'লে আমি পিণ্ড চিণ্ডদিওঁ আৰু ডাইৰেক্ট আমি পুথি পঢ়াই দিম ন
অ', পুথি পঢ়াই দিলেই হ'ল।
পুথি পঢ়াই দিম আৰু তেনেকে কৰিম। হয় দিয়ক আপোনালোকতো বাইদেউহত আহিব ন
বাইদউহঁতক কৈছো কিন্তু বাইদেউহঁত দেৰি হব কৈছে তহঁতি পুঠি পঢ়াই লবি একো নহয় দিয়া আৰু আমিতো ইমান সোনকালে ওলাব নোৱাৰো।
নোৱাৰো।
সেইকাৰণ এতিয়া ময়ো যে ঠিক টাইমত যাব পাৰিম সেই টো তোমাক সঠিক কে নকওঁ।
অ', অ', আমাৰো সেই চব অৰে অফিচ চফিচ আছে ন
উম মেইন তোমালোক ন তোমালোকে সেৱা ল'বা
অ', মেইনটো আমিয়ে হয়।
উম
সেইকাৰণে তাৰমানে সেৱা আছে মানে আমি নিয়মখিনি আমি আগবঢ়াই গৈ থাকিম। মানুহবোৰ যেতিয়া আহে আহিব সময় সুবিধা লয় হয়নে? চবৰে অফিচ থাকে ন
উম চবৰে অফিচ, সময় নাই।
অ' এই দুপৰীয়া আহাৰটো খাবৰ কাৰণে সময়ত এতিয়া আহিব দিছো আৰু।
উম-উম এ খোলা বাৰ হলে চবৰে দিগদাৰ ন অঞ্জু?
দিগদাৰ হয় অ' বন্ধ বাৰ হ'লে মানে সেয়া হয় আৰু। সুবিধা হয় অ' এনেকে সুবিধা হয়।
উম, আৰু এই চাহ তাহৰ কাৰবাৰ নক
অ সেইটোয়ে ভাবিছো তাৰমানে চাহৰ কাৰবাৰ কৰিলে আকৌ, সেয়া হয় এক্সট্ৰা এটা সময় গুচি যায়।
সময় গুচি যায় উম।
উম, সেইটোৱেই আৰু দেও আহি সোনকালে গুচি যাব।
অ' মাঁ ৰাতিপুৱা আহিবনে?
অ' মাক মই ৰাতিপুৱাই আহিব কৈছোঁ।
অ' ভালেই দিয়া।
ৰাতিপুৱাই আহিব, মাঁ থাকিলে অলপমান সাহসো হয় ন'। অ' সেইটোৱে আৰু।
ভালেই দিয়া মই, আৰু মোৰ মতে থাকিবও লাগে দিয়া।
অ' ম-মই মায়ে কৈছে ইমান গৰম, ত' গৰম কাৰণে চাগে নাথাকিব পাৰোঁ মোক জোৰ নকৰিবি, কিন্তু মই মানে ৰা ৰাতিপুৱা গৈ চাগে ৰাতি গুচি যাম এনেকে কৈছে আৰু, অ' তাত গৰমত বেয়া লাগে ন' কষ্ট দিব।
কষ্ট দিব বেয়া লাগে ন' তথাপি যে তেওঁ আগবাঢ়ি আহিছে ন'।
আহে আহে মায়েতো আগতে কিমান কাম কৰিছিল, এতিয়াও বয়স হৈছে যদিও কৰি থাকে। কিন্তু আজিকালি ভাগৰি যায় সোনকালে। বয়সো হ'ল ন'। উম, মায়েটো বহুত কাম কৰে।
অ'।
এতিয়াহে অকমান দুৰ্বল হৈছে আৰু।
অ' আচ্ছা আৰু এতিয়া তাতেও কৰে ন' ঘৰত?
অ' তাতেও ৰাতিপুৱা শুই উঠি চোতাল সাৰে প্ৰথমতে।
অ'।
ৰাস্তা আধা ৰাস্তাৰ দুৱাৰ মুখৰ খিনি সাৰিব। সেয়া কৰি মেলি অ'
বনাই।
অ' ভাত মানে কি হয় মায়ে মানে ৰেগুলাৰ নবনায় সদায় নবনায়। মানে উম, আচাই বনাই, মানে মিলা প্ৰীতি টিকে বনায় দেই, মানে মায়ে তাই ৰাতিপুৱা ভাগত অফিচত খাই যায় ন' ভাইটিকো দিয়ে, তাইয়ো খায় অফিচত ওলাই যায় মাকো দিয়ে, ত' মাঁ খাই উম, খাই কাৰণে তাৰ পিছত তাইৰ উম মোৰ ভাই বোৱাৰীজনীৰ তাৰমানে দিনটো নাহে ন' অফিচৰ পৰা, ত' ভাইটিয়ে দুপৰীয়া আহে নহয়, তেতিয়া সময়ত মাঁ আকৌ তাৰ কাৰণে কিবা এটা বনাই থয়, মাঁ আৰু সি দুপৰীয়া খাই লয়। তাৰপিছত আকৌ ৰাতি ভাগ অ' ৰাতিৰ ভাগত যদি সিহঁতে ক'ৰবাত ফুৰিব য-যাবলগীয়া হয় বা ক'ৰবাত খাব যাবলগীয়া হয়, নিমন্ত্ৰণ থাকে ন' মানুহৰ।
অ'।
এইখিনি সময়ত তেতিয়া তাৰমানে মায়ে নিজে মাঁ মানে সেই আমাৰ মাজু দাদা যে আছে। মাজু দাদাৰ লগত দা মাজু দাদা বৈয়ে বনাই দিয়ে তেতিয়া খায় আৰু। তেনেকে মিলা প্ৰীতিকে খায় আৰু।
উম, আৰু চোৱা না চাবলৈ গ'লে অঞ্জু অ' আছাৰ মাকটো একদম অকলশৰীয়া।
অ অকলশৰীয়া
হয় দিয়া তাই মানে মাকে কেনেকে বনাই মেলি খায় অ
অ সেই মাকৰ এটা ভাল মানে ভাড়াতীয়া আছে ন বহুত কেইজন আছে
আচ্ছা
ফেমিলি ভাড়তীয়া এনেকে দি থৈছে ন ত' মানে এটা ফেমিলি আছে একদম নিজৰ বোৱাৰীৰ নিচিনা বনাই লৈছে মানে একদম নিজ নিজৰ আপুনি গ'লে যে নক'বই ক'লেহে আপুনি গম পাব যে এইটো মোৰ ভাড়তীয়াহে হয় একদম অ ববি ববি
অ আচ্ছা অ পাইছোঁ পাইছোঁ
অ তাই যে একদম নিজৰ বোৱাৰীৰ নিচিনা ৰাখে এ
হয় দিয়া মৰম কৰিলেই ভাল লাগে
অ মানে ইমান আচৰিত পাওঁ আমি ইমান মানে সিহঁতৰ মিল ভাড়তীয়া নিজৰ বৌয়েক কৰ নিচিনা তাইও মৰম কৰে আৰু তাইও নিজৰ ঘৰৰ যেন বোৱাৰীহে তেনেকে থাকে
চোৱাচোন মাৰ চাগে মায়ে কয় ন মোৰ একো নহয় দে বা চিন্তা নকৰিবি মোৰ কথা
অ অ হ কয় হে হে ভাল মাকজনীও বহুত ভাল‌ সিহঁতৰ
আৰু হেৰিহঁত আছে এয়া কি কয় মিনাক্ষীহঁত আছে আৰু তাই কলেজ গৈ আছে কুহি
তাই কলেজ গৈ আছে এতিয়া বন্ধ দিব ন এক তাৰিখৰ পৰা
অ আৰু লিজা কত ললে
লিজা হলিচাইন
অ আচ্ছা আচ্ছা
তাই তাতে উম তাই তাতে লৈছে অ নাপালে নহয় তাই
অ আচ্ছা আচ্ছা
তাই নাপালে সেইকাৰণে তাতেই লৈছে হলিচাইল্ড স্কুলতে ল'লে তাই
অ
সেইয়াই আৰু সেয়া কি কয় কালি কেইটামানত ওলাই যাব
অ অংকু যাব চাৰে নটাত ঘৰৰ পৰা ওলাই মই সেইখিনি সময়তে ওলাই যাম
অ পাৰিলে আমাৰ তাত সোমাব
অ যদি থা মানে
অ মানে টাইম হয় উম উম তেনেকে টাইম হ'লে সোমাই সোমাব পাৰিব উম কিন্তু বৃহস্পতিবাৰে ভিনদেউকো কব আহিবৰ কাৰণে
অ মই ভিনদেউক কমে
অ ভিনদেউকো আহিব কব
উম
অংকুৰতো কলেজ আছে চাগে ন
কলেজ নহয় অফিচ আছে
অ', অফিচ আছে ন।
সি অফিচৰ পৰা আহিব।
অঁ অফিচৰ পৰা আহিব পাৰিব।
দুপৰীয়া নাপায় আৰু একদম সেই গধূলি পাঁচটা চাৰে পাঁচটা ছটা
অঁ গধূলিহে পাব ন।
উম, তেতিয়া মোক লৈও আহিব পাৰিব। আজি মোৰ দুদিন। অ', তোমালোকৰ তাত সেৱা কৰিব পাম। কিন্তু আমাৰ ঘৰত পাঁচদিন হ'ব।
পাঁচদিন হ'ব ন, অঁ বাচিলে আপুনি অম্বুবাচীৰ পৰা! মইও আজৰি হলোঁ ওহোঁ ওহোঁ ওহোঁ আহ মোৰ সেই হেৰি, অম্বুবাচীৰ দিনাখনে আগদিনা অ সেইদিনাখনে তাৰমানে মই মোৰ থাপনাখন কাপোৰেৰে ঢাকি থলোঁ ন
অ, -
তো আজিলৈ ঢাকি থোৱাই আছে। মোৰ উঠোৱা উঠাবই পৰা নাই।
অ, মানে তুমি দিয়াই নাই।
দিয়া নাই, তাৰমানে মোৰ অসুবিধা হৈ গ'ল নহয়। দুদিনৰ মানে অম্বু বাছি সেই দুদিনৰ দিনা
অঁ
তে এতিয়া সাত দিন হলেহে কৰিম।
অ আচ্ছা, আচ্ছা অ
এই ঢাকি থোৱা, ঢাকি থোৱাই আছে, এতিয়া সাতদিন হ'ব পৰহি আজি মোৰ ছয়দিন, কালি সাত দিম, কালিহে মই পাৰিম চাগে দিব। কালি টেইখিনি চাফা কৰি ধুই মেলি
অ' ভালকে, গংগাজল আগতে ছটিয়াই ল'বা।
অহ গংগাজল আছে ছটিয়াই ল'ম,
ছটিয়াই লবা।
তেনেকৈ ধুই-মেলি চাকি দিব লাগিব। অ', মই সেইদিনাখনেই ছটিয়ালোঁ। যোন দিনাখন আমঠি ভাঙিছে যে। এদিনাখন গোটেই ছটিয়াই অ ছটিয়াইছো, গোটেইটো ছটিয়াইছো কাপোৰ কানি ধুই মেলি।
আৰু জানানে অঞ্জু গৌমূত্ৰ যে গৌমূত্ৰ ইমান, মানে ঘৰত যদি থাকে
অ
খুবেই ভাল বোলে। ভা, আ, আ আৰু ঘৰ মোচা সময়খিনিত যদি এক তাৰ পৰা দি পেলাই গোটেই ঘৰ মুচা, ঘৰৰ চব মানে নিগেটিভিট যি খিনি আঁতৰি যায়। গৌমূত্ৰ অ আজি কালি গৌমূত্ৰ সৰু, সৰু টেমাত পায় অঞ্জু।
কিন্তু এইবিলাক হৰি হয়নে অৰজিনেল হয়নে।
অৰিজিনেল নহলেও টো সেইটো হিচাপতে বিক্ৰী কৰিছে ন। মিছা কথাটো নকবই এ সেইকাৰণে মই ভিন্দক কৈছোঁৱে যদি সৰু টেমা পাই লৈ আহিব।
অ সেনেকে বিক্ৰী কৰিছে নেকি।
অ যেনেকে গংগা জলৰ টেমা পায়। সেনেকে গৌ মূত্ৰৰো পায়।
অ মই সেইটো গম নাপাও।
গৌমূত্ৰৰো পায়। মইয়ো সেই অলপতে শুনিছিলো, কৈছে গৌ মূত্ৰ আনি থবাচোন। ঘৰৰ সেইটো দি, এক টোপ দি ঘৰ মচি বা, গোটেই ঘৰৰ যি নিগেটিভিটি কি আছে চব গুচি যায়। আৰু কোনবা কৰবাৰ পৰা আহিলে‌ অ আৰু অঞ্জু কোনোবা কৰবাৰ পৰা আহিলে, ধৰা বাবু কৰবাৰ পৰা আহিছে। উম গা বেয়া বা, মুখ লাগিছে, একো খোৱা নাই। গৌমূত্ৰ ছটিয়াই দিবলৈ কৈছে, গাত তাৰ।
অ'।
আৰু সি শান্ত হৈ যাব। এইত এতিয়া ধৰা তুমি কিবা এটা তাৰ পৰা অ', মানে অলপ জিত কৰে, কিন্তু সেইয়া গৌমূত্ৰ ৰাতি যদি কিবা তোমাৰ সন্দেহ থাকে।
উম, উম।
চতিয়াই দিবলৈ কৈছে গ গৌমূত্ৰ।
নাই নাই, উম, সেইটো জানো? কিন্তু সেই পাই যদি আনিব লাগিব। দোকানতে পাই নেকি ন'?
দোকানতে পাই চাগে, মই যদি
পূজাৰ সা অ', আপুনি পালে ৰাখি থবচোন।
মই ৰাখি থ'ম দিয়া।
অ', গৌ মূত্ৰটো বহুত ভাল, আৰু আপোনালোকৰ ইফালে চাগে পাবও নেকি! যিটো মানে এক্দম মানে আচল যি টো হয় গৌমূত্ৰ, সেইটো আনি থলেও হয় নেকি ন'?
কোনটো?